অ কি কৰি আছে
মই আপোনাৰ এই কলগছৰ পাত দুই কিলোান কাটি আছিলোঁ ৰ'ব
অ অ অ ঠিকে আছে ঠিক আছে
ভাত খাবৰ কাৰণে আপোনাৰ মানে আজি মানে ঘৰতে মানে সৰুকৈ এটা খানাত এটা আয়োজন কৰা হৈছে ত' তাৰে কাৰণে আপোনাৰ মানে কলগছৰ পাতটোৱে মানে ভাবিলোও সকলোৱে ক'লে বোলে কল কলপাতে কলপাতকে আন গলোঁ কলপাততে চবেই খাম মানে ভাতটো
অহ
আৰু কলপাতত খাও ভালো লাগে আপোনাৰ সেইটো কাৰণে বোলে কলপাতে অকণমান কাটি লৈ আহোঁ মানে
হয় হয় হয় ভাল ভাল এ কলগছ মানে বহুত ভাল মানে চব সকামে চকামে বহুত প্ৰয়োজন হয় কলগছৰ পাকতটো উম আৰু এটা বাক প্ৰয়োজন হয় তাৰ পৰাা কি টাইপৰ এটা ছেভ কাৰ্ড বনাব পাৰি ন এটা
হয় হয় হয় পাৰি কলগছ আপোনাৰ হয় হয় কওক অঁ কলগছ বোলো আপোনাৰ মানে আমাৰ আজি বুলি নহয় এইটো আমাৰ অতীজৰে পৰা চলি অহা কথা মানে এটি ঔষধি গছ বুলিুলও ক'ব লাগিব আৰু ছেকেণ্ড কথা ইয়াক সকলো ধৰণৰ কামাৰ দেখি আহিছোঁ আজি যদি আপোনাৰ আমি চাওঁ যিটো আমাৰ বিয়া সবাহ বা পূজা পাৰ্বণ য'ত যিমান আছে কলগছৰ ব্যৱহাৰ আমাৰ হয় কাৰণ বিয়াৰ পদূলিটো দিব লাগিলে বা কিবা এটা শুভ কামৰ পদুলি এটা দিব লগা হ'লেও আমি কলগছৰ প্ৰথম ব্যৱহাৰ হয় কথা আপোনাৰ এ যিহেতু আপোনাৰ বিয়া বাৰু আগত আগৰ দিনত এতিয়া বিয়া চিয়া হৈছিলে আমাৰ ইয়াতে মই বিশেষকৈ অসমৰ কথা কৈছোঁ বা চাউথ ইণ্ডিয়া বা সেনেকুৱা জেগাত তেনেকুৱা ঠাইবিলাকত আপোনাৰ দেখা যায় যে কলগছৰ ব্যৱহাৰটো বহুত বেছি কাৰণ আজিৰ সময়ত যিটো আমি পেণ্ডেল দিওঁ যিটো আমি কাপোৰ কাপোৰেৰে পেণ্ডেল দিওঁ ধৰি লওক আগ আজিৰ পৰা কিছু বছৰ আগতে দহ বাৰ বিছ বছৰ পঁচিছ বছৰ আগত মানে মানুহে মানে তেতিয়া এনেকুৱা এইবিলাক প্ৰচলন নছিল ন কাপোৰ কানিৰ বা সি যিসকল মানুহে পাৰা নাছিলে কাৰণ কাপোৰ কিনি দি ল'ব লাগিলে সেইটো যথেষ্ট খৰচ আহি পৰে গতিকে কলগছেৰে মানে সেই গোটেই বিয়াৰ পেণ্ডেলটো বা মণ্ডপটো গোটেই সাজি উঠাইছিল মানে
হয়
বা পূজা পাৰ্বণতো আপোনাৰ কলগছৰে গোটেইটো মানে ঘৰটো বনাই পেলাই আৰু আৰু বাকীখিনিতো আপুনি গমেই পাইছে পূজা পাৰ্বন বা সকলো ধৰণৰ কামতে মানে এই কলগছ দল আমাক মানে প্ৰয়োজন হয়েই আৰু
হয় ঠিকে কৈছে মানে এতিয়া কলগছটো মানে আমাৰ অসমীয়া ৰীতি নিয়মত বহুতে মানে এক প্ৰকাৰৰ বহুত দৰকাৰী বস্তু বা এজোপা দৰকাৰী গছ বুলি ক'ব লাগিব আৰু কি হয় এটা যিবিলাক মানে যেতিয়া এই ছোৱালীবোৰৰ তুলনি বিয়া হয় বা সৰু বিয়া হয় সেইটো সময়তো প্ৰথমতে ক কলগছলে বিয়া দিয়ে এইটো কথা জানে নাই এইটো হেৰি আছে এটা পৰম্পৰা হয়
পৰম্পৰা আছে
লগতে যিটো মানে ফাৰ্ষ্ট দিনা যিটো গাত ধোৱা সময় হয় ন তিলনী তিলনি নহয় চৰি ভুল আছে হা এইটো অ এইটো হেৰি বুলি কয় উম মই পাহৰি গৈছো দেই ৱৰ্ডটো তুলনি বিয়া নে কিবা বুলি কয়। এই মানে পা তিন নম্বৰ দিনা নে কেইনম্বৰ দিনা সেইদিনা গা ধুৱাওঁতেও যোনটো বক্স ইউজ কৰে মানে মানে যোনটো এটা আ, চ-চাৰিফলা বাঁহ। সেইটো কলগছৰৰে দিয়ে, উম। হয় হয়, আৰু আপোনাৰ দেখিছে ন এইটো?
হয় দেখিছোঁ দেখিছোঁ আমাৰ ইয়াতে তুলনি বিয়া বুলি ধৰি লওক কেয়হীয়া লাগিল ডাঙৰ বিয়া হয় আমাৰ ল'ৰা ছোৱালী, কলগছৰ তলতে বহি কিনে গাটো ধুৱাই বা কলগছৰে মানে এ যেতিয়া গা চা ধুৱা হয় মানে কলগছৰ মানে এটা বাকলি এটা নিজে দাঁতৰে দাঁতেৰে কামুৰি নেৰি আনি কিনে নিজৰ পিন্ধি থকা চেনডালত লগাব লাগে, সেনেধৰণৰ মানে বহুত ধৰণৰ নিয় ৰীতি নিয়ম থাকে আৰু আপুনি ক'লে ন, যিটো অ ছোৱালীজনীক মানে বিয়া দিয়ে কলগছৰ লগত টো নিয়ম মানে আপোনাৰ আমাৰ ইয়াতে হয়নে নহয় মই নাজানো সঠিক ক'ব নোৱাৰিম কিন্তু এটা মই জানো যে এইটো আমাৰ ধৰ্মীয় যিটো আমাৰ কাম কাজ ধৰি লওক পূজা পাৰ্বণবিলাকত মানে কলগছৰ এটা মূৰ্তি এটা থাকে মানে কলগছৰে মানে এইটো আমি কইনা বুলি কও ধৰি লওক দুূৰ্গা পূজাৰ সময়তে হওক বা ধৰি লওক বাসন্তি পূজা বা ধৰি লওক যি পূজা নহওক কিয় মানে কলগছৰে এটা মূৰ্তি এটা কাপোৰে চাদৰ এখনে ঢাকি কিনে সেই কৰি দিয়ে সেইটো মানে দেৱী বুলি মানে যিবিলাক ধৰি লোৱা পূজাত মানে আমাৰ মূ নাথাকে সেইবিলাক পূজাত মানে ধৰি লওঁক সেই কলগছডালকে দেবী হিচাপে পূজা কৰে প্ৰথম মানে সেই কলগছডালৰ লগতে মানে, অ' পূজা পাৰ্বণ আৰম্ভ হয় তাৰপিছতে দেৱ দেৱীখিনিক আমি শেষ কৰো যিখিন আমি মূ
উম, ঠিকে কৈছে ঠিকে কৈছে এইটো এইটো হয়ো মানে অ' আৰু এটা কলগছৰ মোৰ এইটো ভাল লাগে অকল কলগছ যে পূজা পাৰ্বণ তাতে ইউজ নহয় জানেই আপুনি কল খাই আপুনি ভাল পায় মই ভাল পাওঁ আৰু কিমান কল আছে, উম' এনে আপুনি কোনটো কল ভাল পায় বেছিকে খাবলৈ।
মই আপোনাৰ চবতকৈ বেছি ভাল পাওঁ জাহাজী যিটো কল জাহাজী কল। আৰু আপোনাৰ যিটো চেনী কল এই দুটা কল মানে বৰ ভাল লাগে মোৰ মানে সকলোতকৈ প্ৰিয়।
অ' চে চেনী কলটো বেছিকেতো হেৰিয়ত বেছি ইউজ হয়। পূজা পাৰ্বণত, আৰু জাহাজী কলটোতো নৰ্মেল খায়।
নৰ্মেল খাই হয়।
কোৱালিটোটো আপোনাৰ সেইটোতো বহুত ভাল হয়। বহুত ভিটামিন থকা কল হয় উম, ভীমকলটো। আৰু ভাল এইটো খাব লাগে, পুৰা শক্তি আনে ভীমৰ মান জোৰ আনে বুলি কৈ যে এটা ভীমকল খালে। উম, খালি বেছি খাব নালাগে বাৰু ভীমকলটো।
হয় হয় হয়। বহুত মানে সেইটোত হাই প্ৰট প্ৰ হয়, হয় হয় হয়। সেইটোত মানে বহুত ধৰণৰ গুটি থাকে ন বা সেইবিলাক থাকে গতিকে সেইবোৰ হজম নহয় বা আমি যদি খা খাই দিওঁ মানে কিন্তু মানে বহুত পুষ্টিকাৰক আৰু সেইটো মানে পুষ্টিদায়ক মানে ক'ব গ'লে। আৰু সৰু ল'ৰা ছোৱালীকে সেইবিলাক খোৱাব লাগে কাৰণ এইবিলাক হাড়াৰ গঠ হওঁক বা আমাৰ কেলচিয়াম পায় ভিটামিন এইবিলাক গোটেইখিনি থাকে ন কলত ক'ব গ'লে।
হয় হয়।
সৰুতে আমি এনেকৈ এতিয়াও বাৰু অকণমান কম হৈছে কিন্তু আগতে ভীমকলটো পুৰা একদম খচি খচি খুৱাই, অ, গুটিটো বাচি লয়।
হয় সৰু ল'ৰা ছোৱালীকটো বিশেষকে এইটো পাবই লাগে আপোনাৰ কাৰণ মানে এইটোয়ে মানে বহুত জোৰ আনে মানে সৰুতে যদি দুৰ্বল হৈ থাকে ন ভীমকল খোৱাব কোৱাই মানে সেইটো।
অ, ঠিকেই কৈছে। আৰুতো ভীম কলগছৰ আৰু এটা কিন্তু ভাল কাম আছে কি গম পাই নে এইটো এইটো আপোনাৰ ভো বনাই ন।
অ', অ,
ভোৰ বনাই, ভোৰ বনাই আগতে আমি। এ খুব বনাওঁ আমাৰ এডোখৰত জান এটা আছে ন চাইডতে তাতে মানে কলগছবোক কাটি মানে একদম ভোৰ বনাই পূৰা চলাই ফুৰো। ভাল লাগে মানে কিবা এটা আনন্দ লাগে। মানে ইয়াত পানীয়ে হয় না পথাৰত পানী হৈ গুচি যায় সেইফালে গোটেই পানী পানী হৈ যায়। সেইটো টাইমতে ভোৰ চোৰ বনাই মানে এইটো এটা এনজয়মেন্ট আৰু। ইফালৰ পৰা সিফালে যাওঁ সিফালৰ পৰা সিফালে যাওঁ এনেই পানীতে ঘূৰি ফুৰো।
আচ্ছা বঢ়িয়া চোন, তাকে চাওঁকচোন
মানে কি বহুত মানে কলগছৰ মানে বহুত কাম আছে। একো পেলনি নাযায় খাবলৈও পচলা আকৌ বোলে গছ পাত কিলাও কাটিলেও সেইকেইটা ইউজ হয়।
হয়, মানে এনেকুৱা মানে মানে অপ্ৰয়োজনীয় বস্তু। বুলি ক'ব নোৱাৰে মানে কাৰণ সকলো কামতে মানে কলগছডাল লাগে মানে আমি কিবা এটা। খাবলৈ ধৰি লওঁক কল কলপাতৰ পাতখিলা হওঁক বা গৰু ছাগলীক খেলাবলৈ হ'লেও। এই পাতখিলাই গৰু ছাগলীয়ে খুব ভাল পায় বা মাছক দিবলৈ কাৰণেও এইবোৰ পাতখিলা। বহুত ভাল মানে মাছেও খাই বহুত ভাল পায়।
এক। একো বস্তু পেলনি নাযায়।
পেলনি নাযায় তাকেই আৰু এষাৰ কথা আছে নহয়, আহ। এশ তিনিশ পয়ষষ্ঠ্ৰিজোপা ৰুবা কল মাহেকত পশেকত। কোনপাতল তাৰপিছত এবাৰ কথা এষাৰ আছে নহয় যে। তিনিশ পঁয়ষষ্ঠি ৰুপ গছ কলগছদি মাহেকৈ বহেকৈ যদি আমি সে কল মানে হে কৰোঁ মানে। তেতিয়া মানে লংকাৰ বাানিজোপা সেনেকুৱা। এনেকুৱা অঞ্চলত যাব নালাগে বা এনেকে কথাও এষাৰ আছে নহয় ইয়াতে গতিকে মানে কলগছ। মানে মানুহক ধৰি লওঁক জীৱন ধৰণৰ সহায়টো কৰে মানে। লগতে আৰু আমি খোৱাৰ সামগ্ৰীবিলাকো বহুত। ধৰণৰ পাওঁ কাৰণ চাওঁক যেতিয়া কল পুলি। কলপুলি এডাল ডাঙৰ হয় তেতিয়া মানে তাৰ পৰাৰা কল পচলা ওলায়। পচলাটো খাবৰ কাৰণে, টো বহুত ভাল আৰু বহুত সোৱাদ হয় আৰু অসমীয়াৰ মানে আ, প্ৰধান আহাৰ বুলি ক'লেও ভুল নহয়, কল পচলা।
নিশ্চয় আৰু টো কলৰ পৰাটো মেইন, যোনটো কল পৰাটো টো খাৰ বনোৱা যায় ন যোনটো কলৰ বাকলি শুকুৱাই লৈ, সেই বাকলিটো পেলনি নাযায় আৰু ভাবিছা কৰে একো বস্তুৱে পেলনি নাযায়, হয় আৰু কলডিলটো টো চবেই খাইছে। কলডিলৰ হেইটো উম, কিমান ভাল লাগে এইটো খাই।
প্ৰতিটো বস্তুৱে মানে তাৰ যেন মানে, মানে ৱেষ্ট নোযোৱা বস্তু মানে এটা সামগ্ৰী হয়নে?
আৰু তাৰ পৰা যোনটো মানে এটা টানি দিলে এইটো আহ ওলাই ন' এই আঁহটো ৰছী হিচাপে ব্যৱহাৰ কৰিব পাৰি। মানে, বহুত ম ভাল মানে। একো এটা বস্তু পেলনি নাযায় আৰু আনকি এই যটো এটা যে তাৰ যোনটো গ পাতত লাগি থকা যোনটো এটা হেই থাকে ন', এটা টান কে যে অকণমান যে, তাৰ মেইন মাজত থকা যোনটো অংশ
হয়।
সেইটোৰপা আপুনি, সেইটোও পেলনিযায় সেইটো আপুনি ধূপ ধূপ। থ'বলে বা কিবা থ'বৰ কাৰণে কাটি লৈ ইউজ কৰিব পাৰে, উম।
পূজা পাৰ্বণতটো বিশেষকৈ সেইটো সেইটোতে মানে ধূপকাঠি বা চুপকাঠিবিলাক বা আমি হয়, বা আমি যিখিনি বুট চুট দিওঁ বা বুট চুট প্ৰসাদ মাহ প্ৰসাদ যিখিনি আমাৰ পূজা পাৰ্বণত দিয়া হয় বা ভগৱানক যিখিনি শৰাই আগবঢ়োৱা হয় সেইখিনিতো আমাৰ কলগছৰ পৰাই বনোৱা হয় সেই দনাকেইটা মানে দনা বা যিখিনি বাতি বুলি যিকেইটা কওঁ আমি সেইবিলাকো মুঠতে মানে এনেকুৱা এডাল উদ্ভিদ বা এডাল গছ মানে যিডাল মানে আপোনাৰ, বেমাৰ আজাৰে হওঁক বা আমাৰ খোৱা খাদ্যৰ ক্ষেত্ৰতে হওঁক, মানে আমাক অভাৱ পূৰণ হ'ব নিদিয়ে, মানে গোটেই সকলোতে মানে তাৰ ব্যৱহাৰ আছে মানে ক'ব গ'লে, হয় নে?
হয়, মানে ক'ব গ'লে বহুত মানে কি ক'ম আৰু মানে বহুত ভাল এজোপা উদ্ভিদ। পা এজোপা গছ আৰু এটাই ভাল লাগে - কলগছ, প্ৰতি ঘৰ মানুহৰ ঘৰতে থাকে।
থাকে, থাকে, থাকে, আৰু থক
এনেকুৱা কম মানুহ আছে, যাৰ ঘৰত
কলগছ নাই হয় আৰু ঘৰৰ প্ৰথম ভেটিটো, ঘৰ এটা ক'বাত কোনবা ঠাইত বনালেও, প্ৰথম মানে এডাল কলগছ মানে ৰুৱা হয়ে মানে। কলপুলিটোৱে প্ৰথম ৰোৱা হয়। কাৰণ, তাৰ গঠন মানে তাৰ বৃদ্ধিটোও সোনকালেই হয় কলগছ এডালৰ। আৰু তাৰ পৰা আমি ফলো পাওঁ যিহেতু,
হয় চব পোৱা যায় আৰু মানে আৰু উদ্ভিদতকৈ দেখিবলৈও অলপ বেলেগ লাগে। এইবিলাকো টান হয় আৰু এইটো অকণ পাতলা হয় ষ্টীল বহুত ষ্ট্ৰং হয়। উম।
আৰু হাতীৰতো প্ৰধান আহাৰ কলগছে, ক'ব গ'লে
হয়, হয়, হয়, ঠিকেই।
হাতী
অ' তাকেই, ভাল লাগিল দিয়ক। আপুনিও চাগে হেৰি কৰক
হয়, হয়, হয়।
উম। সকামৰ কাৰণে যা যোগাৰ কৰক। আহ ভাল লাগিল দিয়ক কথা পাতি, আহ। ঠিক আছে দিয়ক, আকৌ বাৰু কথা পাতিম।
ঠিক আছে।
উম।